হেল্ল' শুনিছানে অহ।
ভাত ৰন্ধা বঢ়া হৈ গ'ল। ৰ'দ দিছেনে বৰষুণ দিছেও।
ই একেবাৰে টেক টেক কে ওলাই আছে ৰ'দ।
অকণমান যদি বৰষুণ এজাক দিলে হয় ন থাকিব পৰা নাই।
বহুত গৰম।
উম।
কাৰেণ্ট আছে নাই তোমাৰ লগৰ ফালে।
নাই নাই এই আছে মানে হোৱাই নোহোৱ সমান আও। হেৰিয়ে নচলে ফেন নচলে মটৰ পানী ন। চলে নলায়।
অ।
কেনেক।
অ দিয়া দিগদাৰ লাগে আ। আছে আছে আমাৰ।
উম বিচনী মাৰি মাৰি। থাকিব লাগিছে বিচনী মাৰি মাৰি থাকোতে হাতৰ বিষ হৈ গৈছে বাৰু
টো
অ নহলে গৰমত অকনমান বহ ভাত নাই দালি ভাত বনাই থৈ দিছোঁ আলু পিটিকা বুট আলু পিটিকা তাৰপিছত হেই এই ভাজ অকণ মিক্স ভাজি অকণ বনাই থৈ দিছোঁ আৰু ৰঙা আলু বুট বুট কেইটামানৰ দি পিলাই বাদাম কটামানো দি তেনেকৈ ভাজি থৈ দিছোঁ একেলগে চব
আহ
ৰঙা বাদাম যে
আহ
এই পিছফালে বহি আছো ইমান গৰম
উম গছ আছে তোমালোকৰ পিছাই দে
বাঁহ গছ আছে যে
অ এই বাহ গজ থাকিলে ভাল চেঁচা বতাহ এটা আহে তাৰ পৰা
সেই কোনোবা সময়তহে আহে যোৱা
অ আমাৰ এই পিছাইদেউ আছিলে বহুত বাহ কিন্তু সেইবিলাক কাটি কুটি মানুহে ঘৰ বনালে যে এতিয়া মানে গৰম বহুত
ক'ত থাকিবা অকণো হেৰিয়ে নাই
উম
গছ গছনি কাটিয়ে মানুহবিলাকে ধ্বংস কৰিবেলাই বিচ আছোঁ
হয় অ
আজিকালি ডাঙৰ গছ এডাল পাবলৈ নাই গছৰ
অ এই গাৰ্লচ কলেজৰ ওচৰৰ তই যে এজোপা গছ আছে দেখিছা।
অমাৰ ডাঙৰ গছ এডাল যে আছে।
অ তাৰ তলতে কিমান মানুহে সৰু সোৰাকে দোকান দি আছে। নাই কটা নাই সেইজোপা সেইজোপা নে কাটিলেই হয় আৰু
সফালে যোৱা নাই যে সেইকাৰণে সুধিছোঁ কৰ কাৰণে কাটিলে এনেকৈ বোলো। তেনেকুৱা ডাঙৰ গছ দুডাল এডাল থাকিলে। ধুনীয়াকৈ থাকিব পাৰি।
তে তাৰ তলতে কিমান মানুহে সৰু সুৱাকে দোকান দি পেলাই চলি আছে।
গৰমত ঘামুচি ওলাই গৈছে অ ঘামুচি মাৰ কিবা ঔষধ আছে যদি দিয়া।
হ নাইছিল কুল পাউদাৰটো মেন্থল
আছে সেই সেইটো খান্দিলেচোন হেৰিহে হয়।
নহয় ৰাতি শুৱোৱাৰ আগত গা পা ধুই কি হয়।
অঁ এই ঘাম খোবা ওলাবলৈ নোৱাৰাই যে বেছিহে ওলাই আছো।
নহয় তুমি শোৱাৰ আগত কৰি মেলি যেতিয়া শুবলৈ যাবা তেতিয়া তেতিয়াতো গা পা ধুৱায়েই ধুইপেলাই সেই গা চা ভালকে মচি শুকানকে সেইটো পাউদাৰটো মাৰি পেলাই শুই থাক- কিব চোন ৰাতিপুৱালৈ বহুত
নহয় আৰাম পায় আকৌ ৰাতি ফেন বতাহত শুব খোৱাব লাগিব ন ঠাণ্ডা হৈ থাকিব গুপ গুপীয়া গৰমত। কেনেকে থাকে ৰাতি হলেতো অকনমান ঠাণ্ডা হয় ত জা বে যে বাহিৰৰ বতাহ এটাহ লাগে। কিন্তু এই পকা ঘৰত বেছি। গৰম লাগে হলে তই জাগে হ'লেও আকৌ টিং খিনি সেই যে টিঙৰ টাপখিনি লাগি থাকে। সোমাবলৈ নোৱাৰে মই তাকে কৈছো আজি দেউতাক ৰাতি বোলো বাহিৰতে ভাত বনাম নেকি গৰমত গেছ চেছ বাহিৰত উলিয়াই লয়। বতাহ মাৰি থাকিব নহ'লে আকৌ। কি ঘৰতো দৰ্জা খিৰ্কি লগাবলৈ আছেই নহয়।
অঁহ
এই এইটো দৰ্জা খিৰ্কী লগাবলৈ থাকিলেও মানে টিংখিনি ওখ যে।
অহ
থাকিলে আৰু হেৰি হয় অকণমান বতাহটো লাগে খিৰিকি চিকি লগোৱা নাই আৰু তাততো নালাগে।
অহ
তাকে কি কওঁ ভাবিছোঁ গুচি আহোঁ নেকি এইটো ৰুমলৈকে
অহ তেনেকুৱাই কোৱা।
ইমান অশান্তি তাত থকাতকৈ ইয়াত অকণ ভালেই হ'ব। মানে কি জানা ৰুমকেইটা যদি সৰু হয়। সৰু ৰুমত বস্তু যদি বেছি হৈ থাকে গৰম বেছি লাগে। অ যদি বস্তু কম থাকে আহল বহল হৈ থাকে তেতিয়া বতাহ বেছি সোমাবলৈ সুবিধা পায় যে।
অ কিয় তেনেকে নতুন ৰুম এটাত পৰ্দা চৰ্দা লাগি গুচি যাব পাৰাতো।
সেই তাকেই ভাবিছোঁ এইকেইদিনতে তেনেকুৱাই কৰোঁ নেকি? ৰং চং কৰিবলৈ আছে আছে আ থাকক। এই তলত মানে টাইলছ লগাম বুলি নাই নাই। সেইখিনিত খিৰকি কাঠ চাঠ অনা হ'ল? একোৱে লগোৱা নাই খালি প্লাষ্ট ষ্টা হল আও একেলগে ইমান পইচা গোট নাখায় টো হয় নে নহয়
হয় সেইটো
কেইটামান কেইটামানকেহে আজিকালি বস্তুৰ দামো যিহে অকন অকণকৈহে কৈ থকা গৈছে তাকে ভাবিছোঁ এটা ৰুম বা দুটা ৰুম তেনেকৈ খিৰকি কেইখন লগাই গ্ৰিল চিল পিছত লগাই থাকিম তলত টাইলচৰ সলনি মানে হেৰিকে আনি দিওঁ নেকি অ আজিকালি যে লগাই কাৰ্পেটৰ নিচিনা
অ অ
দিও নেকি বুলি ভাবিছোঁ দুটা ৰুম লৈ
অহ
অকণ থকা শান্তি লাগে হয়নে
উম থাকা শান্তি লাগেতো
মানে যাওঁ নেকি
অহ
খিৰকিকেইখন লগাবলৈ হেৰি কৰিবলৈ
তোমাৰ আলহী গলনে নাই
আলহী আছে যোৱাগৈ কথা আছিলে নাই আজি যোৱাগৈ কথা আছিলে সেই ছোৱালী আমাৰ ল'ৰাটোৰ লগত একেলগে যে কিবা বোলে পেটৰ বিষ হৈ আছে এতিয়া সমান নে বয়স
অহ
পেটৰ বিষ হৈ আছে আজিকালি ল'ৰা ছোৱালী সোপা চিপ্চ টিপ্চ এ
এ হয় দিয়া অ আমাৰ ছোৱালীজনীও ইমান পেটৰ বিষ পেতৰ বিষ কৰি থাকে মানে ডক্তৰক দেখাই পেলাই আল্ট্ৰাচনো কৰিলো একোৱেই নাই ত মাজে মাজে পেট বিখাইছে বুলি কয় উম
যাবলৈ ওলাইছিলে পেটৰ বিষ হোৱাৰ কাৰণে থাকিলে
ৰৈ গল আহ
গৰমত ভাত নাখায় যে বাহিৰা বস্তু বেছি খায় সেইকাৰণে ল'ৰা ছোৱালী বিলাকৰ বেমাৰ আজাৰ বেছি হৈ থকা হৈছে তাতে গৰমটো ভাত খাবলৈ মন নাযায় ভোক লাগে কিবা‌ বিস্কুট চানা চিপছ অ‌ সেইবিলাক বিচাৰি থাকে
অ
কিন্তু সেইটো ক্ষেত্ৰত আকৌ আমাৰ ল'ৰাটো ভাল দেই সি নিবিচাৰে সেইবিলাক
অ অ আমাৰ এইও নিবিচৰা হ'ল এতিয়া কোনোবা আলহী আহিলে তোমাৰ চিপছ কেইডাল আহিবই আৰু হাতত বেলেগ বস্তু থাকিলো
মই কওঁ লৰা এই ডাঙৰ মানুহ খিনিয়ে বুজি পাব লাগে অ অ ল টো আনি দিলেও নাখায় দেই পেলাই দিয়ে
আমাৰ ছোৱালীও নেখায় দেই
নহয় হেৰি কও যে সি মানে ক'লে বুজি পাই এইটো খালে এইটো হয় দেই নালাগে খাবলৈ বুলি ক'লে
অ
নাখায় তেতিয়া।
কথাটো মানি লয় আৰু সি
অঁ মানে, এই গৰমত আকৌ এই গৰমত চিপক্ৰিপচন হেৰি এইবিলাক নাখাবা দেই বুলি কলে। সেইটো তেতিয়া সেই কথাটো মানে আৰু। নহলে গৰমত বেমাৰ- আজাৰ বেমাৰ হলে কিমান হা!
তোমাৰ জেতুকাজোপা হ'ল নে বোলো?
স জেতুকা আগ পিনে পিছপিনে জেতুকা গছ বোলো আগফিনে পিছপিনে জেতুকাই জেতুকা হৈ আছে
এহ
অঁ আগ পোনাজোপা জোপোহা হাঁ
অ চুলিত লগাইছানে নাই?
গৰমত বোলো জেতুকা কি লগাই থাকিবা চুলিত
অ
গৰম হে লাগে
ত শুনাচোন এই মহা ভিংগ ৰাজজোপা কেনেকে লগায় অ
সেই পাতখিনি জেতুকা পাতৰ নিচিনাই লগাই পিচি পেলাই
ফুলখিনি নলগাই
ফুল নলগাই পাতহে লগায়
এ হালধীয়া হালধীয়া সৰু সৰু যে ফুল সেইটো হয় নে?
অঁ
আহ
তুমি ক'ত দেখিছা?
আমাৰ নাই মানে এবাৰ স্কুলে যাওঁতে কিয় আমি একেলগে থাকোতে বৰ খাই কোৱা নাছিলে? এইজোপা মহাবিংগৰাজ বুলি
আহ।
তেতিয়াহে চিনি পাইছো।
মই বৰষা কৰওঁতেহে চিনি পাইছোঁ তাৰ কেইদিন মই ফটো মাৰি দিছোঁ।
আহ তাই বহুত আহ।
চিনি পায় নহয়, কাইলৈ ফোন কৰাই হোৱা নাই ৰ'বা! ফোন কৰিব লাগিব গৰম বন্ধত কিনো কৰি আছে? ক'ব লাগিব এদিন ওলাই আহি বোলে বোলা আমিও যাম। ঘূৰিম গৈ টাউনখনত বোলো গৰমত কিনো কয় হা হা। দুইজনিয়ে। উম। খৰি মা বোলো দুই এজনীয়ে ক'ব লাগিব তিনিজনী। পম্পীটো নাহেই ইমান দূৰৰ পৰা।
অ নাহেই আৰু বিজিতাটো সোমাই ব'লাও।
অঁ, বিজু আজিকালি ল'ৰাটো থবলৈও না যায় নহয় অকলে যায় বোলে।
অকলে যায় অহ, তাইক দেখিবলৈ নোপোৱা হলো।
মই ফোন কৰিছিলোঁ সেইদিনা, তাৰপিছে মই বোলে স্কুল নোযোৱা হ'ল নহয় ল'ৰাটো সি যাবলৈ নিদিয়ে, নালাগে যাবলৈ মা ম অকলে যাম নহয়, অকলে আহিম কৈ বোলে আৰু নোযোৱাই হ'লোঁ আৰু। উলিয়াই কৈ দিওঁ আৰু এইকণতে। সেইকণ সেয়াও গৈ পায়।
অ।
তেতিয়া উম এই তাই ল'ৰাটোক টিউচন দিছে হ'বলা, টি দিছে অ, হেৰি বাইদেউ পূজা বাইদেউক দিছে বোলে।
অঁহ পূজা বাইদেউ সাত নম্বৰ গলিত থাকে নেকি ন? উম, তাক থৈ আহেগে চাগে মাকে
থৈ আহে গৈ অ' সেই তেতিয়াহে ওলাই যোৱা হয় আৱ। তাই, অ নহ'লে ওলাই যোৱা নহয় আৰু বোলে। থ'বলৈ যোৱা আনিবলৈ যোৱা।
অ'।
সেই তেতিয়া হে হয় আৰু। অ' ভালে হৈছে দিয়া, অকলে যাব পাৰে ন। অনা নিয়া নকৰিলেও হয়। উম'। আমাৰ বোলো ওচৰতে হোৱা হয় তেনেকে পঠিয়ালোঁ হয় দিয়া, গৰমত। উম'।
এ তোমালোকৰ বহুত দূৰ দিয়া।
হুম!
তোমালোকৰ পায়খিনি দূৰে হয় বোলো।
অ হব দিয়া ন?
এতিয়া তোমালোকৰ ধৰি লোৱা এতিয়া, অঁ ঠিক আছে হ'ব দিয়া।
উম'।
উম'।